অ', অহ হেল্ল', শুনা পাইছে? অহ অহ অহ নমস্কাৰ। বাৰু খবৰ ভালনে আপোনাৰ?
অহ অহ, ভালেই। আপোনাৰ?
অঁ অঁ মোৰো ভাল দিয়া। কি কৰি আছে এতিয়া?
অ মই এনেই ভাত চাত খালো ভাত চাত খাই মেলি এনেই চোতালতে অকনমান ধৰা খোজ কঢ়ি দিছো। এনেই চোতালতে।
উম আপুনি এনে মানে অ অ নিয়ম পি নে আম পি
কি কৈছ নৃত্যৌ ৎঞ যে
নিৰামিষ খাই ভাল হয় আপুনি মানে খোৱা খাদ্যবোৰ মানে নিৰামিষ খাই ভাল পায়। পায় এনে আমিষ সেইটো সুধিছো।
হয় হয় হয় দুয়টাই ভাল পাও নিৰামিষো মই ইমান বেয়া না পাও বাৰু নিৰামিষটো ইমান বেয়া নাপাও। উম ভালে লাগে এ মাছ মাংসও ভাল পাওঁ বাৰু। বেয়া পোৱা নহয় মাছ মাংস আজি মাংসই খালো বাৰু ৰাতি হলো।
অ হয় নেকি
আৰু হয় হয় চিকেন আনিছিলে। চিকেন আনি উম অ দুইটাই ভাল পাওঁ মাংসও ভাল পাওঁ নিৰামিষও ভাল পাওঁ।
অ
উম উম চিকেন আনিছিলে মাটি দালিৰ লগত বনালো দালি আৰু মাটি দালিৰ লগত।
অ
তাতে তেনেকে খালো মানুহজনে খাম বুলি ক'লে সেইটো কাৰণে বনাই দিলো বনাই মেলি তেনেকে খালো ভালে লাগিলে বাৰু।
অ এনেই মাছ মাংস বেছিকাই বেছিকে খায় নেকি আপোনালোকে?
অ ঘৰতে তেনেকোৱাই হয় বাৰু মাছ মাংসতো বেছি খোৱা নিচিনাই হয় মানে মাছ মাংসটোৱেই বেছি চলে
মানে মই ক'ব খুজিছো মানে মাছ মাংসটো ইমান মানে বেছি খোৱাতো মানে ইমান দৰকাৰ নহয় কব গলে মানে মানে শাক পাচলিতো সিমানখিনি মাছ মাংস যিটো ভিটামিন আছে সেইটোতো শাক পাচলিতো পোৱা যায় ন।
পোৱা যায় হয় হয়।
উম কিন্তু আৰু মানে মাছ মাংসত এতিয়া তেল জাতীয় বস্তু যিটো থাকে সেইটো খালে মাছ মানুহৰ মা মানে অলপমান মানে অ চৰ্বি যিটো বস্তুতো সেইটো বাঢ়ি যায়। মানুহৰ দেখিবা চোন ইমান শক'ত হয় সোনকালে ত' সেই বস্তুতো মানে উ মাছ মাংস মাংসটো অলপ মৰমতে আৰু মাছ মাংসটো কম খোৱা মানে অলপ অলপ খাব লাগে ইমান
উম উম এইটো হয়
সেইটো স্বাস্থ্যৰ কাৰণে ভাল হয় মাছ মাংসটো ময়ো খাও যিমান নোখোৱা নহয়।
হয় খালি কম খাব লাগে হয়।
উম এতিয়া যিটো আমাৰ মাছৰ ভিতৰত যিটো লোকেল মাছ যিটো আছে
অ
ভাল
অ আকৌ চহৰতো তেনেকে চহৰতো লোকেল মাছ তেনেকে পাবলৈওতো বহুত টান।
বহুত টান পোৱাই নাযায় উম
উ কিনি খোৱা হয় আ আকৌ আ
ট্ৰাকৰ পৰা সেই ডাঙৰ ডাঙৰ উম
উম কিনি খোৱা বস্তুবোৰৰ সাৰ কিমান প্ৰয়োগ কৰে হয় হয় তাকেহে
এই যে আহ মাছ মাছত যে আজিকালি যে এই গম পোৱা নে নাই গম মই কিন্তু মানে এটা কথা ক'ব খুজিছোঁ এই যে ডাঙৰ ৰ মাছ যিবিলাক আছে এইবিলাক যে ইমান দূৰৰ পৰা আহে এই যে ট্ৰাকত কমছে কম ট্ৰা ট্ৰাকতে তা তিনদিন চিৰিদিন এই তাত থাকে বৰ দি পেলাই তাৰ পিছত সেইটো আকৌ উম অ সেই কাৰ্টুনৰ ভিতৰত আৰু ই ইয়াতে আহি ইয়াতে আহি সেইটোকেই আৰু কাটি মানুহ আমি খাওঁ খাইটো সোৱাদেই লাগে বেয়া নালাগে
হয় হয় বেয়া নালাগে খালি ভিতৰি চাচচত ভিতৰী স্বাস্থ্যৰ কাৰণেহে বহুত এইটো অপকাৰ
কিন্তু সেইটো মানে অ আমি মানে দেখিছো সেইটো মানে আ মানে অম যিটো ডাঙৰ ডাঙৰ যিবিলাক মাছ এটাই পাঁচ কিলো ছয় ক মেডিচিন দি কিনে
হয় হয়
সেইটো ইয়াৰ কাৰণে মানে সেই মা মাটো মানে সেই ভিতৰত মানে বস্তুটো ভালেই থাকে
হয় হয় হয়
আৰু সেই মাছটোকে আমি কাটি খাওঁ অলপ হ'লেওতো সেই মেডিচিনৰ মানে আ মেডিচিনৰ এ
ৰিয়েকচন কৰে হয় যাই যাই বহুত বহুত যাই হ অ সেই এইয়েইটো আজিকালি বহুত ব ডাঙৰ ডাঙৰ বেমাৰ হবলৈ লৈছে মানুহৰ বেমাৰ হৈছে আজিকালিতো আপোনালোকৰ তাত হৈছেনে নাই নাজানো আমাৰ ইয়াতে সৰু ল'ৰা ছোৱালী একদম প্ৰত্যেক জনৰে বেমাৰ হৈছে কাহ চৰ্দি জ্বৰ প্ৰত্যেক জনৰে হৈছে
অ বেছিভাগ মানে সেইটো সেই বেমাৰ বিলাক মানে মানুহৰ ডাঙৰ মানুহৰ ইমান সোনকালে নহয় বেছি সৰু সৰু চৰু ল'ৰা ছোৱালী বিলাকেৰে হয় মানে সিহঁতৰ মানে সেইটো আ যিটো তাৰ দেহাৰ ভিতৰত যিটো এটা মানে অ উম সেইটো ক্ষমতাটো সিহঁতৰ না থাকে ন
নাথাকে ইহঁতৰ হৰ মন টো কোমল হৈ আছে যে সেইটো কাৰণে পতককে ৰিয়েকচন টো হৈ যায় ইহঁতৰ গাতে
ৰিয়েকচনটো কৰে ডাঙৰক সোনকালে নকৰে সেইটো কাৰণে আৰু মোৰ এইবিলাক মানে আম মাছ মাংস এইবিলাক সৰু লৰা ছোৱালীক বেছি মানে খুৱালে মানে অলপ অলপ খুৱাব লাগে ইমান খুৱাব নালাগে ডাঙৰ বিলাক সিহঁতৰ কিন্তু ইমানো খাব নালাগে আৰু পাচলিটোৱে বেছি খোৱা দৰকাৰ
হয় হয় শাক পাচলিতো যিমান পাৰে খাব লাগে
উম অ
অ তাকে আকৌ শাক পাচলিও বজাৰৰ পৰা আনি
উম।
ৰুৱে ৰুৱে মই ৰুইছো বাৰু মই নিজে ঘৰতে ৰুইছো হা হা। তেনেকে আকৌ শাক-পাচলি আজিকালি বজাৰৰ পৰা কিনি অনা শাক শাক-পাচলি খাবলৈ ভয় লাগে নহয় বহুত সাৰ প্ৰয়োগ কৰে আহ হা হা আজিকালিতো
দিয়ে।
মেডিচেন। একদম বহু মেডিচিন দিয়ে শাক-পাচলিতে বেছি মেডিচিন দিয়ে বিজনেছৰ কাৰণে পৰিলে।
বেছিভাগটো বিজনেছ কৰাৰ কাৰণেতো মেডিচেন দি লৈ আহে। সেই যে এই ডাঙৰ-ডাঙৰ ফুলকবি বিলাক বন্ধাকবি বিলাক সেইবিলাক মেডিচিন দি বিলাক এক ৰাতিৰ ভিতৰতে এক কিলো কৰি লয়। আৰু সেইটোকে অ অ আৰু সেইটো এইটোকে মানে বজাৰত একদম লৈ আহিব মানুহ একদম চব চকা দেখি এইটো কিনি লৈ যায়।
খু, কিনি লৈ যায় হে আহ ঘ আ আ আপ আপুনি চাবচোন দেই। হয় হয়, আজি কিনি আনিলে আজি ৰাতি তিলৈ একদম চব লেৰেলি হৈ একদম গেলি পচি যায় হা।
ৰাতিতে ৰাতিতে এনেকুৱা হয়। এক ৰাতিৰ ভিতৰতে।
তে এনেকুৱা হয় হয় হয় তাতে মেডিচিন দিয়াৰ কাৰণে হয় পেপ পু। হে নেচাৰেলি হোৱা বস্তু বোৰ ইমান পতকে গেলি নাযায় মানে
উম উ, নাযায় নাযায়, যিকোনো বস্তু আমি মানে কি এটা বস্তু আনিছো থ'বই নোৱাৰো ভাবিছো যে এইটো বস্তু মানে মানে দুদিন পিছত খাম সেইটো মানে তুমি চিন্তা কৰিবই নোৱাৰিবা সেইটো মানে এ ৰাতিৰ ভিতৰতে সেইটো মানে একে পকি গেলি একদম চেছ পাই যাব সেনেকুৱা।
অ হয় হয় হয়, অ সেইটো হয় হয় হা আ আ আ। আৰু গেছৰ কাৰণে বহুত খোৱা খাই দিয়াৰ লগে লগে গেছৰ প্ৰব্লেমটো হয়। যায় মানে হা উম উম বজাৰৰ পৰা অনা শাক-পাচলি যিকোনো বিলাহীয়ে হওক
উম উ কবি
বা যিকোনো তেনেকে পাচলিয়ে হওক।
কি কনো আগত মানে সেই যে আগত মানুহৰ গেষ্টিকটোৱে আগত মানে এই আগত দেখা যায় গেষ্টিক মানুহৰ
দেখা যায় হয় হয় গেষ্টিকৰ পৰাহে গেছ অ অ। এ হে তাৰ পৰাই বহুত ডাঙৰ-ডাঙৰ বেমাৰ বোৰ হয় গেছটো ফৰ্ম হৈ যাব আৰু বহুত উম উ বেলেগ বেলেগ বেমাৰত গুচি যায় আৰু সেইটো প্ৰথমতে গে গেছ বুলিয়ে কয়। গেছ ফৰ্ম হোৱাৰ পিছত আৰু হয়। বহুত বেয়া ডাঙৰ-ডাঙৰ বেমাৰ হয় যায়, হয়।
বেমাৰ হব তাৰপিছত পেটৰ বেমাৰ হ'ব এনেকে সে এনেকে বহুত ডাঙৰ-ডাঙৰ বেমাৰ হৈ যায়।
হৈ যায় হৈ যায় হয়। মই ঘৰতে ঘৰতে কেইজোপা মান ৰুই থৈছো এনে কিনি খাব লগা তেনেকে হোৱা নাই বাৰু হে হে। হে এ নিজৰ খাবৰ কাৰণে আৰু বিজনেচৰ কাৰণে নহয় আৰু
উমঁ' সেইটোৱেই।
এ অঁ' এনেই তেনেকে সাৰ চাৰ মানে- সাৰ বুলিবলে গোবৰ সাৰ। গোবৰ সাৰটো দিছোঁ, গোবৰ সাৰ টো দিলে বহুত ভাল হৈ যায়, বেলেগ- খাৰ দিবয়ে নালাগে, সেইটোৱে অঁ' হয়। সেইটো দি এনে কেইজোপা মান লগাইছো। কোমোৰা লগাইছো তাতে বাট কেৰেলা লগাইছো- দাং, দাং গুটি লগাইছো তাতে আৰু দুন্দুলি তেনেকে আৰু পটল, কুন্দুলি তেনেকে লগাইছো আৰু। এনে কিনি খাব লগা নহয় সপ্তাহটোৰ কাৰণে হৈ যায় আৰু।
অ'। ভালে তেনে হ'লে জাগা থাকিলে মোৰ মতে। আমাৰ ঘৰত জাগা আছে, আমাৰ ঘৰত ৰুইয়ে থাকে আমাৰ ঘৰত হয়।
হয় হয়।
আৰু এইযে ঘৰুৱা যিটো হাঁহ মানে এইটো ঘৰটোৱে হয় মেইন। গোবৰটো দিলে মানে সেইটো উমঁ' উমঁ'। গোবৰ সাৰটোৱে হৈছে মেইন, একো বেলেগ দিয়াৰ দৰকাৰে নাই।
দৰকাৰে নাই হয় হয়, মই গোবৰ সাৰে দিওঁ।
সিটো ব অঁ' গোবৰ সাৰৰ যিটো বস্তু হ'ব এই যিবিলাক মানে ৰাসায়নিক সাৰ প্ৰয়োগ কৰি যিটো বস্তু ৰুব সেই দুটাৰ মাজত পাৰ্থক্য চাবাচোন সেইটো খাই কেনেকুৱা লাগে। আৰু এইটো খাই কেনেকুৱা লাগে, বহুত পাৰ্থক্য আছে। উমঁ'।
ঠিকে আছে, গোবৰ সাৰত এনেই ন্যাচাৰেলি হয়।
উমঁ' মাজতে এটা নিউজ পাইছা নে নাই বা সেই যে আহ' কি উমঁ' এইটো কি কয়- অঁ' ৰবা পাহৰিলোঁ, সেই- যিটো আমাৰ এই যে কি কয় ৰে সেইটো। তৰমুজ খাই অ', তৰমুজ যে খায় মানুহ, এই তৰমুজ খায়, তৰমুজ খাই না এ এটা এটা পৰিয়াল মানে পৰিয়ালৰ গোটেইকেইটা মা মানুহ না মৰি গৈছে, এইটো নিউজ পাইছা নে তৰমুজ খোৱা?
মই ঠিক চোৱা নাই, ঠিক চোৱা নাই বাৰু সেইটো নিউজ কিন্তু তাত তেটো, হয়।
দুই মাহৰ ঘটনা এইটো। আমাৰ অসমৰ বাহিৰত হৈছে ইমান গৰমৰ কাৰণে অঁ'। মানে কি কৰিছে সিহঁতৰ পৰিয়ালটো, পৰিয়ালটো গৈছে ফুৰিব, নে গৰম- ন' এতিয়া ফুৰি আহি সিহঁতে একে তৰমুজ খাইছে। আহি ভাত চাত খাইছে, ভাত চাত খাই শুইছে। ৰাতি দুটা মানত উঠি ইমান গৰম গৰম। গোটেই কেইটাই উঠি মানে মা, দেউতা তাৰপিছত লগৰ আহ' ভাইটি, ভন্টি সিহঁতে উঠি পানী সিহঁতে ফ্ৰিজৰ পৰা তৰমুজ ওলাই
খাইছে, খাই গোটেইকেইটাই ৰাতিপুৱা মানে গোটেইকেইটা মানে এজনো মানে উঠা নাই, তাৰপিছত বেলেগ মানুহ সিহঁতে নুঠে নুঠে নুঠে নুঠে বেলেগ মানুহ আহি মাতি মাতি সিহঁতক দে দেখিলে সিহঁত মানে এনেকুৱা গোটেই কেইটা মৰি আছিলে। ত সেইটোৱে চোৱা। তেতিয়া উম তেতিয়া ডাক্তৰে চেক কৰিছে এইটো বোলে তৰমুজ খোৱাৰ কাৰণে এনেকুৱা হৈছে।
অ' তাত তৰমুজত কিমান বিষ আছিলে সেইটো।
তেনেহ'লে সেই তৰমুজ যে, তৰমুজটো যে খাইছে, তৰমুজৰ তোৰ' তোত ইঞ্জেকচন দিছে ন
ইঞ্জেকচন দিছে ইঞ্জেকচন তাত কিমান বিষ আছিলে। সেই বিষটো খাই
উম, সেই যে তৰমুজটো ৰঙা কৰিবৰ কাৰণে, ভিতৰত মিঠা কৰিবৰ কাৰণে মানে
মিঠা কৰিব হয়, হয় সেইটো হয়, হয়।
তেনেহ'লে ভাবি চাওঁক যে আমি যিবোৰ বস্তু ত আমি মানে বজাৰত কিনিব যাওঁ। কিনা বস্তুবিলাক যদি এনেকুৱা কৰে, আমি কেনেকৈ বজাৰৰ পৰা লৈ আহিম বস্তু। ত আমি।
অ হয়, হয় হয় হয়।
খাবৰ কাৰণে ভয় লাগে।
হয়।